হা।
কোৱা।
আহ কি খব। কি খবৰ।
হেল্ল'।
শুনিছা।
অ কোৱা।
কি খবৰ বোলো।
ভাল দিয়া তোমাৰ?
মোৰো ভালেই দিয়া আছো আৰু বাকী কি কৰি আছিলা?
এ শুই আছিলো ৰিলচাই।
ৰিল চ হৈ আছে
উম
ভাত খোৱা নাই ৰবা ভাত বনাব যোৱাই নাই আজি ৰুটিহে বনাব।
অ
তুমি ভাত খালা?
অ মই খাই বিচনাত আহিছিলো।
অ অ অ আচ্ছা আজি ভাত কিহেৰে খালা?
এই চিকেন বনাইছিলো।
চিকেন
অ
অ আচ্ছা ঠিকে আছে দিয়া মই বোলো কি বা কৰিছা এনেই ফোন তাকে কৰিলো বহুত দিন কথা পাতো হোৱা নাই?
তাকে কথা পাতাই নহয় আজিকালি?
এইটো কথা পতাও হোৱা নাই ফোনটাকে কৰিলো আৰু মই কি ভাবি আছিলো ৰ'বা হেৰি মোৰতো বাৰ্থডে আহি পাইছেহি আৰু
অ
জুলাইত তোমাৰ আজিলৈকে তোমাৰ এনেকুৱা হৈছে নে বাৰ্থডেত বাৰ্থডেতে হওক বা এনেকুৱা আৰু এনেই কিবা ছাৰপ্ৰাইজ বা এনেকুৱা কিবা মেমৰেবল গিফ্ট পাইছানে?
অ মই এইবাৰ পাইছো কিন্তু দে মোৰ বেষ্ট ফ্ৰেণ্ড জনীয়ে দিছিলে।
আচ্ছা কি?
মানে এয়া এজনীয়ে মোক এটা ৰিং দিলে।
হ হা
তাৰ পিছত মোৰ বেষ্টফ্ৰেণ্ড জনীয়ে দিলে তোমাৰ আজি কালি যে চাৰট পেপাৰ যে ফ বিলাক লগাই লগাই বহুত লিখি লিখি দিয়ে
অ অ অ অ গম পাইছো।
ভাল লাগিছে সেইটো দিছে তাৰছত তাই নিজৰ হাতেৰে হেম্পাৰ এটা বনাই দিছে।
হয় নেকি ক'ত হেৰি উম কি কয় ক'ত থৈছ এইটো আছে নে ঘৰত। আচ্ছা
ইমান মৰম লগা বহুত ধুনীয়া মানে মানে চবতকে মোৰ ভাল লাগিছে তাই গিফ্টোৱে।
একদম মেমৰেবল ন সেইটো।
তোমাৰ আছে নে?
মোৰ সেনেকুৱা মানে তেনেকে কবলে গলে হেনে কোৱা মেমৰেবল নাই কিন্তু ছাৰপ্ৰাইজ পাইছোঁ। দেই
অ অ
মেমৰেবল গিফ্ট গিফ্ট মানে কি আৰু ছাৰপ্ৰাইজ পাইছে সেইটোৱে মেমৰেবল আৰু মোৰ কাৰণে।
অ
কি হ'ল? হেৰি মইতো ভাবিছিলো কি আৰু বৰিং যাব যোৱাবাৰ যোৱা বছৰ বাদডো মই ভাব ব ন যাব আৰু বৰিং কে কিন্তু কি হ'ল মোৰ লগৰ কেইজনী মোৰ বেষ্ট ফ্ৰেণ্ড এটা আছে তাহাঁতি চবে মিলি মানে চাপৰাইচ দিলে ঘপককে মানে ঘৰতললে আহ আহিছে ৰখি আছে মানে গাড়ীতে এনেকে সজাইছে আৰু তাৰ পিছত মোক ক'লে যে আচোন তললৈকে ওলাই আহ কৰ'বাত ওলাই যাও কিনো ঘৰতে সোমাই আছো এনে কলে ত মই কলো কি বান সেইয়া আৰু পইচা চচা নাই একো চাৰ্তি দিব নাই এনেকে কলো। এনেই ওলাই যাম বল ক'ৰবাত কিবা এটা এনে আৰু বাজেট ফ্ৰেডলি ক'বাত কিবা এটা খাইহি মানে আৰু তেতিয়া কলে দে দে দে ওলাই মেলি আহ এনেকে কলে আৰু তলে ওলাই গৈ দে ৰাখিছো যে গাড়ী চাৰি ৰখি আছে একদম পুৰা চাৰপ্ৰাইজ
আহ
চাৰপ্ৰাইজ প্লেন কৰি কি ভাল লাগি চিলে মানে মই কি ক'ম আৰু
অ
মই মই মানে মানে এনেকুৱা হয় ছাৰপ্ৰাইজ নোপোৱা মানুহ ন ঘপক কে পাইছো মানে কি ৰিয়েকচন দিওঁ এতিয়া মই এতিয়া মই হাঁহিবও নোৱাৰো কান্দিবলৈ নোৱাৰো মানে মন চন ভালেই গৈছে আৰু তাৰ পিছত গৈছো এই এইটো যে এনেকে থাপকে যে ফুটাই একদম চুমকি ওলাই যায় যে সেইটো কৰি সেইটো কৰি হেৰি কৰিছে তাৰ পিছত তুমাৰ ডিকি তো খুলি একদম বেলুন চেলুন হেপি বাৰ্থডে তাৰ পাছত আৰু এটা হেপ্পী বাৰ্থ ডে বাৰ্থডে গাৰ্ল বুলি এটা হেৰি থাকে এটাতে চাইডত যে পিনে অ সেইটো সেটো পিন্ধাইছে তাৰ পিছত পুৰা কেক বুকে আৰু গিফ্ট বহুত আছিলে বহুত গিফ্ট আছিলে ভাল লাগিল।। অ সেইবোৰে এটা এটা মেমৰেবল গিফ্ট ডেইজ ন
অ এইবাৰ কিন্তু মোৰ বেষ্ট ফ্ৰেণ্ডনে মোৰ বাৰ্থডে টো বহুত ধুনীয়া কৰি দিছে মানে মোৰ বাৰ্থডে একদম বেয়া যায়। মোৰ নাপাতে ঘৰত তাৰপিছত সিহঁতে ক'লে কিন্তু ওলাব লাগিব ওলাব লাগিব মই কৈছোঁ অ তাহেতে কৈছ তই কিন্তু আজি ওলাবই লাগিব মই ভ নাই সিহঁতে কি কৰিম বুলি ভাবিছে এনে কৈছে খালি কেফে যাম খাম কিন্তু ইমান যে প্লেনিং কৰি থৈ। ত মই একো গম নাপাওঁ
তাৰপিছত।
তাই বুকে কেক মানে দুইজনীয়ে বহুত বস্তু লৈ আহিছে। তেনে কেক চেক কাটিলোঁ চবে ভাল লাগিল।
হয় না মানে চাপ্ৰাইজ দিলে আৰু।
অহ
ভাল লাগে ন এনেকে চাপ্ৰৰাইজ দিলে মইও তো মোৰ ও প্ৰত্যেক বছৰ বাৰ্থডে সেনেকেই ঘিচা পিতা এনেই ৰুখা চুখা যায় মইতো আজিলৈকে চাৰপ্ৰাইজ পায়েই পোৱা নাই। এইবাৰ ফাৰ্ষ্ট টাইম আছিলে আৰু মানে যোৱাবাৰ আৰু এইবাৰ কি হয় নাজানোঁ এইবাৰো আহি আছে বাৰ্থডে।
কেই তাৰিখ আছিল?
মোৰ ত্ৰিশ তাৰিখে আছিল জুলাই।
আহ লাষ্টত একদম
অহ টো জুলাইৰ নামতহে জুলাইত কিন্তু একদম লাষ্টতে।
ক'বাত প্লেন কৰিছা এইবাৰ যোৱা?
এইবাৰ এইবাৰো সেনেকে একো প্লেন কৰা নাই। নিজৰ বাৰ্থডে নিজে কিহে প্লেন কৰিবা কোনোবাই যদি চাপ্ৰৰাইজ দিয়ে তেতিয়াহে ভাল লাগে ন
আৰু পইচাও লাগে অ ইমান।
পইচাও লাগে। মাক বাৰো কৈছিলোঁ যে এবাৰ বাৰ্থডে টো কি? কৰা যায় এনেকে মা মানে ঘৰত এইবাৰ যোৱাবাৰ মানে ঘৰতে মাতিলো গোটেই কেইটাকে।
আহ।
মাহতে এনেকে মাংস চাংস বনাইছে পোলাও। পোলাও বনাইছে মানে ঘৰতে পাৰ্টি কৰিলোঁ আৰু-
অ অ
তাৰ পাছত খেলিলোঁ। এয়া কথা চথা পাতিলে সেয়াই আৰু ঘৰত থাকিলে কি আৰু মা‌ হতো থাকে ন। নৰ্মেল আৰু এনে ভাল লাগে ভাল লাগে সেনেকুৱা কৰিলোও। তে এবাৰ মায়ে কৈছে যে উ ঘৰত বনোৱা বাহিৰত খোৱা একেই কথা। ঘৰত বনালো তোৰ দুহেজাৰ। তিনি হাজাৰ লাগিব, কাৰণ ল'ৰা ছোৱালী বহুত আহিব ন মানে লগৰ কেইটা। ত' দুহেজাৰ মানতো গুচিয়েই যায় কাৰণ পোলাও মাংস। আৰু তোমাৰ কিবা এটা চব্জি বা ঠাণ্ডা চানণ্ডা আনা মানে গুচিয়েই যায়।
তাকে।
আৰু বাহিৰত খোৱালেও সিমানে যাব।
উম বাহিৰত অলপ বেছি যায়, অ দুই হাজাৰতকে।
বাহিৰত কিন্তু মই যিমানলৈকে দেখিছোঁ মানে মোৰ লগৰ এজনী আছিলে মোৰ বেষ্ট ফ্ৰেণ্ড জনি তাইৰ মানে বাৰ্থডে পার্টি বাহিৰত দিছিলে হা, কেফে খনত দিছিলে ধুনীয়া কেফে খনত তাতে মানে তোমাৰ হেৰি- বেছি বিল নহ'ল কিমান জানানে? পোন্ধৰশ কি পোন্ধৰশ ভিতৰত গ'ল দেই, মানে বিল তোমাৰ- এইতিন নে চেভেনটিন কিমান এনেকুৱা আহিছিলে। এটা কিবা এপ আছে হা, তুমি যদি কেফেত খাব যোৱা সেই এপটো উইজ পাৰ মই মানে সুধি পেনে তোমাক কম ৰ মই পাহৰি থাকিলো এপটো নাম সেই এপ যদি তুমি পে'মেণ্ট কৰা ন তেতিয়া তোমাৰ মানে বহুত কেইটা অফাৰ পাই যোৱা বুজিছা সেই তেনেকে অফাৰ পাই পাই পাই পাই সেই পোন্ধৰ মানে এইটিইণ নে নে নাইটিন কিমান বিল হৈছিলে। সেই অফাৰ কেইটা উউছজ কৰি কুপন কেইটা উইজ কৰি কিমান হল জানা।
উম
ফিফটিন নে ফটিন হাণ্ডেৰ্ড মান তাই বিল হ'ল ত' বহুত ভাল ন।
তাকেই তো
মানুহ আমি ইমান কেইজন গৈছিলোঁ, অহ এক দুই তিনি চাৰি পাঁচ অ আমি আমাৰ মানে আমাৰ ফালৰ পৰা দুজন গৈছিলে তই সেনেকে মিলাই ছয়জন মানুহ টোটেল ছয়জন মানুহক পোন্ধৰশ পোন্ধৰশ টকা বহুত ভাল।
অ আমাৰ ইয়াতে ফৰ্টি ফাইভ মিনিটখন আছে আঠজনে খাইছো। ন আঠজন নহয় ৰবা সওৰি ছয়জনে খাইছো। মাত্ৰ আঠশ টকা বিল হৈছে।
ছয়জনে খাইছে আঠশ টকা বিল মাত্ৰ।
অ'
কি কি খালা?
বেলেগ বেলেগ আছে বাৰ্গাৰ, চাওমিন তাৰপিছত ৰোল। এনে কিবা কিবি লৈছো।
হা
আঠশ টকা বিল আহিছে।
ছয়জনৰ আঠশ টকা মজা আচোন
তাকেতো
আমাৰ আৰু তোমাৰ হেৰি অ তোমাৰ ৰবা দেই কি কি ষ্টাৰ্টাৰ ষ্টাৰ্টাৰ দিছিলে এনেকে কিবা চিলি পটেটো দিছিলে নে চিলি চুই চুইট কৰ্ণ কিবা থাকে যে এনেকুৱা হানি চুইট কৰ্ণ সেয়া দিছিলে তাৰিত চিলি পটেট টাইপৰ কিবা দিছিলে তাৰপিছত অ পোলাও দিছিল আৰু চিকেন দিছিল সেইয়াই
অ
এ কিন্তু কি জানে তুমি ন তুমি তোমালোকে যোনখিনি খাইছা বাৰ্গাৰ চাৰ্গাৰ সেইবোৰ লোৱাই ভাল কাৰণ পোলাও চোলাও খোৱা মানে বহুত গুচি যায় ইমান দাম লৈ লয়
তমাৰ চিকেন থ্ৰী হানড্ৰেড ফ'ৰ হানড্ৰেড লয়
অ নান বাটাৰ নান চান খালেতো আৰু দাম ল'ব
বহুত লয় অ মানে ফাষ্ট ফুড খুৱাই ভাল
খুৱাই ভাল না মইো ভাবিছো মোৰো বাৰ্থডেটো সেনেকেই দিওঁ নেকি ন ফৰ্টি ফাইভ মিনটছখন ভালনে ন এছটিক কয় নে ফটো মাৰা জে
অ ফটোমাৰ জকাছে মোৰ ওপৰত বহি বেছি ভাল লাগে ম মানে এনেকে মাটিত বহিব লাগে পুৰা ফ্ৰে বিলাকে মানে গোল হৈ বহিব পাৰি আৰু
হয় নেকি মানে এনে ফটোজটো কেনেকুৱা আহে ধুনীয়া আহে নে
ধনিয়া আহে তুমি ইনষ্টাট মাৰি চাবা না ফৰ্টি ফাইভ মিনিট
নহয় এখন মই ফৰ্টি ফাইভ মিনিটছত বহুত আগতেই গৈ পাইছোঁ ৰাজগড় ফালে আছিলে
এতিয়া সেইখন উঠি ইয়াতে আহিছে।
অ সেইটোয়েতো, এতিয়া সেইখন উঠি সেইখন উঠি পিনে সেই তোমালোকৰ সেইফালে আহ চানমাৰীৰ ফালে গ'ল নেকি ন? ষ্ট্ৰিক যা ওচৰত অ মই ফটি ফাই মিনিট খনত এই বহুত আগতে গৈছিলো মানে যেতিয়া যেতিয়া আছিল তেতিয়াই গৈছিলো, ৰাজু ফালে আছিল তেতিয়া কিন্তু ইমান ভাল নাছিলে জানানে বহুত, হা?
ইউটানখন যে নতুনকে হৈছে। চন্মেইটে ষ্ট্ৰীত জাৰ লগতে পুৰা, কি ধুনীয়া!
বহুত কেফে খুলিছে মানে।
বহুত আছে।
মইও তাকে ফৰ্টি ফাইভ মিনিট, আৰু তাৰে খানাবোৰ কেনেকুৱা? মইতো বাৰু ম'ম' খাইছিলোঁ। কল।
মই কিন্তু ভালেই পাইছো দেই, চিলি চিকেন ড্ৰাইটো ইমান টেষ্টি, মকতেলচ এইবিলাক বহুত পোৱালি মানে বহুত বহুত দিয়ে।
হয় নেকি? অ সেইখন বাজেট ফ্ৰেনলি হয় বোলি জানো, কাৰণ মানে অ কি কয় যেতিয়া ফৌৰটি ফাইভ মিনিটছ খন ৰাজগড় ফালে আছিলে তেতিয়া কিন্তু কেফেখনন বহুত সৰু আছিলে। সৰু মানে অধিক সৰু আৰু।
এইবাৰ মানে ওপৰতো বহিব পাৰি তলতো পাৰি।
আহ ইমান এটা খাজ নাছিলে তেতিয়া।
অ।
অ গৈ চাব লাগিব ৰবা এনে কেনেকুৱা মানে তোমাৰ থিমটো কেনেকুৱা কিবা ডিজাইন থাকা নে?
অ ভালে ডিজাইন কৰিছে এচঠাটিক একদম উম।
পুৰা এচটিটিক না? মোক ফটো দেখাবাচোন কেনেকুৱা হয়?
মই ইনষ্ট্ৰাত দিম ৰবা পেজটো।
চোন এবা চাম।
অহ
ওপৰতো বহিব পাৰি ন ওপৰ মানে থোপা নিচিনা মানে তলত বহি লব-
অহ অহ মোৰ ওপৰত বহি বেছি ভাল লাগে-
আৰামছে মাটিত বহিয়ে ভাল লাগে ন
অহ।
ভৰি চৰি হেৰি কৰি
এনে এইবাৰ ড্ৰেছ কি পিন্ধিম বুলি ভাবিছা বাৰ্থডেত?
বাৰ্থডে এবাৰ কি বা পিন্ধো কাপোৰ চাপোৰ একো কিনাই নাই বাৰ্থডে বুলি।
চাবানাৰ পৰা ল'বা না ইমান ধুনীয়া ধুনীয়া পাই।
অ চাৱানাত বহুত ধুনীয়া কাপোৰ পায় চাৱানা আৰু মিন্ত্ৰাতটো পাই জানা কিন্তু মিন্ত্ৰাত বহুত এক্সট্ৰিম দামো অ।
চাবানা পা ল'বা ধুনীয়া কালেকচন মোৰ লগৰ জনী যে তাৰে পৰাই লৈ থাকে টপ বিলাক ইমান ধুনীয়া ধুনীয়া।
টপ টপ আছে বাৰু মোৰ তাত চাৱানাৰ। কিন্তু তোমাৰ হেৰি অ ড্ৰেছ এটা ফ্ৰক আ এটাইে ফ্ৰক আছে কিন্তু মই ভালকে আজিলকে ড্ৰেছ লৈ লৈ পোৱা নাই আৰু বা লব লাগিব, এই বাৰ্থডেতে লওঁ নেকি চবানা পৰা।
অহ। মানে থাৰ্টিন ফৰ্টিনত ধুনীয়া চাই পাই যায়।
উম উম উম। কম দামত পায় বহুত ভাল ভাল। হা?
বজাৰটোহে সেনেকাই লয় থাৰ্টিন ফৰটিন।
বজাৰতো চেমেই দাম আৰু কিন্তু কি জানা বজাৰত এলিষ্ট বাৰ্গ